হেল্ল'!
কি কৰি আছে?
মই এই ঘৰতে আছো। ঘৰতে আছো।
অ! অ! তাত বৈ আছিলা। চাগে উম! ভালে ভালেই।
অ' তাত বৈ আছিলো।
অ' গামোচা কাটিলেহে পায়।
উম! গামোছা কটা নাইকীয়া, ফুল বাছিছো।
অ! আপোনাৰ ইণ্ডাষ্ট্ৰিটোত হেৰি কেইখন শাল আছে।
মোৰ ইণ্ডাষ্ট্ৰিত তিনিখন মান আছে আৰু। তাকে সেই মান, অ' গোটেইকেইখনত। আছে এখনত মেখেলা, আকৌ মেখেলা কাটো কাটো হৈছে, এখন আকৌ বাতি কৰিব কালিলে, সূতা ববিন মাৰি আছে।
অ! ঠিক। ঠিকেই আছে এনে প্ৰফিট হয় নে নহয়, আপোনালোকৰ।
এ প্ৰফিট হয়টো। কেলে প্ৰফিট নহ'ব বাৰু, প্ৰফিত নোহোৱা। তাকে জানো মই সেই এই ইণ্ডাষ্ট্ৰিটো হেৰি কৰিব পাৰিছো, এতিয়া ভাবিছো মইনা শাল এখন আনিম বুলি। তাৰপিছত মইনা শালখন আনিবলো মানে এতিয়া ধৰ। আকৌ টকা পইচাও লাগিব ন। সাত শালৰ ইনকামটোয়ে ধৰা যিকেইটা। লাভাংশ আছে সেই লাভাংশ কেইটাইহে হেৰি কৰিব লাগিব, আনিব লাগিব। মূল, মূল। খাই পেলাব নোৱাৰি।
উম! আৰু হেৰি মইনা শাল খনত অকমান কষ্টও আছে।
কষ্টও আছে, ঘৰত। এটা বনাব লাগিব ডাঙৰকে, ঘৰ এটা বনাব লাগিব ঘৰটো বনাই লৈ পেলাইহে আকৌ তালৈ যাব লাগিব। এপ্লিকেশ্যন কৰিব লাগিব এপ্লিকেশ্যন কৰা পাছত ধৰা সেহঁতৰ মানুহে আহি পেলাই গোটেই বস্তুখিনি ইয়াত হেৰি ফিটিং কৰি থৈ যাবহি। তাৰ পিছত। কেনেকে বব লাগে, কি কৰিব লাগে চব দেখুৱাই মেলি থৈ যাব। মুঠতে আমি হেৰি। কৰিবহে লাগে ইয়াত প্ৰশিক্ষণ মানে দে যদি কেইবাজনীও কৰে, তেতিয়া চাবহি পাৰিব। চাই পেলাই শিকি লৈ পেলাই মানে সূতা ববিন কৰা পৰা ধৰি লৈ ফুল তোলা লৈকে। কেনেকে কৰিব লাগে চব খিনি দেখুৱাই দিব লাগিব।
হয় মোকো যোগাযোগ কৰিব মইও এনেইহে থাকো অকলশৰীয়া মানুহ।
অ ঠিক আছে মই তেতিয়া শেই সময়ত যোগাযোগ কৰিম আকৌ।
অ কৰিব কৰিব মইও‌ যাম।
উম। অ নহলেও চুন ববিন খুতা। খিনি তোমালোকে মেৰিয়াই মেলি দিব পাৰিবা সুতা খিনিৰ লগত হেৰি কৰিব পৰা হ'ব।
মানে মই এতিয়া ল'ৰা, ছোৱালী দুইটাই স্কুলে যায় নহ। আপোনাৰ ৰাতিপুৱাই যাই চাৰিটা বজাতহে আহে আপোনাৰ ধৰি লওক দিনটো মই এনেই থাকা হয় সেইকন সময়ত মই কিবা এটা কিবা এটা কৰি। শিকিব পাৰিম আৰু।
অ -অ পবা ধুনীয়াকে পাৰিবা আমাৰ লগতে।
সিহঁতক স্কুলত থৈ পেলাই তেতিয়া মই আপোনাৰ তাতে সোমাই দিব পাৰিম
উম অই নহ'লেও নিজৰ হাত খচৰ খৰচ এটা ওলাই থাকিব
অ' অ' এতিয়া মানে কি হয় মোৰ ঘৰলে দূৰো হয় ন তেতিয়া আপোনালোকৰ তেতিয়া আকৌ মই সিহঁতক আনিবলৈ যাব।
উম সেইটোয়ে মানে। যদি হেৰি কৰিব পাৰা নিজৰ নিজৰ হাত খৰচটো ওলাই থাকে।
অ' তেতিয়া যোগাযোগ কৰিবচোন এনেইহে থাকো ন। লাগিলে দহ পাঁচ টকা দিয়ে নহক অ লৈ থাকিম লৈ থাকিম আপুনিও লৈ থাকি। থাকিবা আকৌ।
অ' নহয় মানে মই বস্তুতটো অনাৰ পিছততো মই কমেই। উম শাল খন অনাৰ পাছত খম খবৰটো দিমেই তাৰপিছত তোমালোকে যোগাযোগতটো কৰিবা।
এনে হেৰি অ এনে কিমান মানুহ লাগি আছে এতিয়া। ভনছে
সাত আঠগৰাকৰাকীমান আছে মানে শাল তিনিইখন নে। কিন্তু সেই আকৌ। বিন মাৰে মহুৱা ফুৰোৱা আৰু কিবা- কিবি কৰা তেনেকে ধৰাচোন উম। ওচৰা -ওচৰা
অ'
অ' দোৱনি আকৌ ইমান টাইম লৈ আহিবও নোৱাৰে
হয় -হয় আৰু হেৰি ন ওচৰৰ মানুহজনী তেনেকে মিলা প্ৰতিও হৈ থকা হয়।
উম আৰু ৰাতিপুৱা চববোৰ স্কুললৈ গুচি যায়। যায় স্কুললৈ যোৱাৰ পিছত মাইকী মানুতো আজৰিয় পায়।
উম আৰু সেই নিজৰ চলিবলৈও হয় থাকে ন' কিবা এটা কিবা এটা
উম উম চলিবলৈ বেচিলেতোন পইচা পাবা চলিবলে হ'ব তাৰ পাছত ধৰা নেবেচিলে পিন্ধিবলে হ'ব দুইটা কাম হয়।
উম-উম, হয় উম', তাৰপিছত এতিয়া আবেলিক খোৱা বোৱা কৰিলে নে?
আবেলি খোৱা বোৱা কৰিলোঁ অ', এই চকা চাউল কেইটামানকে সিজালো গাখীৰ আছিলে গাখীৰ অকনমান অকণমান দিবা তেনেকেই
এই ভালে তেনেকে ভালে লাগে ন' চবে মিলি জুলি কিবা এটা কৰি থাকিলেও মাইক যে মনটোৱে ভাল লাগি থাকে। এনেই অকলে অকলে তো এনেই হলে ন' চবতো ঘৰতে সোমাই থাকি
উম আমাৰ এইফালে ভাল চবে একেলগতে কামটো কৰে মানে এতিয়া ধৰা খেতি চিজন হৈছে ন' খেতি চিজনত তোমাৰ মা সি বোকা এঘৰত দিলে সিঘৰতো দিব দি লৈ পেলাই ধৰ কেঙনাখনে বহুত বোকা গচি যায় তেনেকে মাটি ৰুবলৈ গ'লেও মানে পতক কুমলীয়া বতৰ হ'লে যেন বহুত দেৰিলেকে ৰুই থাকিব পাৰি, ৰ'দ চ'দ দিলেহে ধৰা নোৱাৰি আৰু
উম হয়- হয় সেইটোতো হয়ে আৰু হেৰি বৰষুণত আপোনাৰ বৰষুনত পথাৰত থাকিব লগীয়া ভাল ৰ'দ
সেই ৰ'দ দিলে নোৱাৰে দেই হাপো হাপো মায়ে
ৰুৱনি লগাব লগীয়া হয়।
অ', এ ৰোৱনীৰ যিহে দাম হ'ল আৰু নোৱাৰি। এ ইমান দামত আৰু লগাব।
উম বহুত দম আজিকালি আকৌ এতিয়া আজিকালি আপোনাৰে তৰেহে লগাব লাগিব, তেলৰো দাম।
উম। গৰু গৰু নাইকিয়াই হ'ল দেখোন হাল বাপ বোলে বলদ গৰু কিনিবই নোৱাৰি যিহে দাম উম
তাকেহে পায়।
তুমি খোৱা বোৱা কলা নাই?
মই খুৱাব মানি আমাৰ ওচৰৰে বয়সত আম কাটিছিলে
উম,
একো খাবলৈ মানে বহুত দিনৰ মূৰত খাইছোঁ পাই আজি আৰু সেই খাবলে ধুনীয়া আছিলে বাৰু নিজে লাগি ভাগি কাটি মেলি খালো। আপোনা আপোনালোকৰ কঁঠাল আম কঁঠাল আছে নহয়।
আছে, আছে। কঁঠালটো এতিয়া নাই হোৱা বাৰু খাব হেৰি আম পকিছে আও আমটো খাওঁ হ'ত খাইছোহ'ত।
অ', ঠিকেই আছে বাকী ছোৱালী ল'ৰা আহিলে কলেজত। ৱা
উম, আহিলে, আহিলে ছোৱালী এতিয়া আকৌ এইবিলাক টিউচন তা টিউচনলৈ গ'ল। তাই এতিয়া তিনিটা টিউচন আছে ৰাতি আকৌ আঠটা মান বাজিব। তাই আহি ঘৰ পোৱালে
হওঁক হওঁক নিজৰ খৰচটোকে হাত খৰচটোকে ওলাই থাকে তাই ভাগ
ন'
উম।
ডাঙৰ ছোৱালী গলে যাম বুলি ভাবিছিলো আজি, তাকে ডাঙৰ ছোৱালীজনী কালি গাটো ভাল নহয় মাত বোকা দিছিলে সোনকালে ৰোৱে। তাৰপিছত তাই এতিয়া অলপ আগত ফোন কৰিছিলো, গাতটো ভাল নহয় মোক কৈছিলে এতিয়া মানে এইবেলা যাবলৈ আকৌ, পিছতহে গম পাইছিলোঁ, দুটা বজাত ট্ৰেইনখনত যাবলৈ নোৱাৰিলোঁ।
অ', এতিয়া যাব নে কি, যাবলে নহব?
জানো পাই কাইলৈ যদি পাৰো আৰু যাম আৰু এপাক।
অ', যাব যাব হেৰ'।
খবৰটো লৈ থব লাগিব ।
তাই আহে ন' মাজে মাজে?
উম, আহে আহে। মাছ পুঠি ওলাইছে নে তোমালোকৰ ফালে?
মাছ পুঠি মানে, মাছ পুঠি এটা দুটা মাজতেই পানী বাঢ়িছিলে তেতিয়া জুৰ চাইছিলে পাইছিলো, এতিয়া এতিয়া নাই বাৰু এতিয়া কিনিহে খাব লগা হৈ আছে।
মই আকৌ বোলো নহয় ফিচাৰিটোতে, ফিচাৰিতে বোলো বৰশী এটোক দিওঁ চোন সিদিনাখন বৰশীটো বাইছিলো আকৌ আহিলে এবাৰ আধা কেজি মানো হেৰিও হৈছে আও। এইবাৰ দিয়া হে চ বা দিছিলো।
অ'। আমাৰ হেৰি মাছ চাছবোৰ কিনি খাব লাগে কিন্তু সে হাঁহ কেইটামান আছে ডিম পাৰি থাকে বাৰু হাঁহৰ।
অ'
মই হেৰি হাঁহ পুহিছো, নটা আছে বাৰু এতিয়া। হেৰি পঁচিশটা পুহিছিলো, বিক্ৰী কৰি দিলো আপোনাৰ এটা এটাকৈ মানুহে বিচাৰিয়ে থাকে যে।
অঁ
পাঁচ আৰু সেই পাঁচজনীয়ে ডিম পাৰি আছে। উম, বেছি থাকোয়ে এটা দুটা তেনেকেই আৰু নিজৰ খৰচটোকে ওলাই আৰু।
সেইটোয়ে তোমাৰ যিমান যি হ'লেও ঘৰখন চলিবলৈ কিমান পইচা লাগে, মতা মানুহে কিমান উলিয়াব।
উম আৰু এজন আৰু এজনেনো কি কিমান কৰিব।
উম।
দিয়া, বাকী এতিয়া ৰাতি দিলে ভাত পানী কিহে খাব আজি।
কিবা আনেইনে নানেই নে মালিকে, ঘৰতটো এনে পাচলি আছে বাৰু। দালি পাচলি এইবিলাক আছে, কিন্তু হলেও আহোতেনে মানে কেতিয়াবা হয় মাংস অকন লৈ আহে যদি ব ৰশী টোপাই মাছ পাওঁ যেতিয়া মাছ কেই বনাম।
অ' হয় হয়। আৰু সেই যে কষ্ট কৰি থকা মতা মানুহ না খালি ভাইকেইটা
অ' খাবলৈ দিবলৈও মন নাযায় সেই তেনেক কোৱা হয় মানে।
লাগিলে নিজেই নাখাও, মাছ লাগিলে সেই কি সিহঁতি নেখায়েই বেছি আমাৰ এতিয়া আমাৰ মানুহজনে ইমান নেখায়েই কিন্তু মাছ অকণ বা মাংস অকণ কাষত লাগেই।
লাগেই অ', এ নহয় ভাতকেইটা মানে দিনটো লোকৰ ঘৰত কিহে দিছে কিহে নিদিছে সেইটোতো আমি নাজানো ন। ৰাতি হ'লে মাত্ৰকে ধুনীয়াকে ভাতকেইটা খাবলৈ পালে ভাল পায়। আও উ মই মানে কি হয় ম, পা
চলি হৈছে নে।
সাৰধি পাচলি হৈছে মানে এইবাৰ জিকা কলি কলি অকনি- অকনি হৈ আছে, ডাঙৰ হোৱা নাইকিয়া।
অ'
হ'লেও এই ৰাস্তাৰ কাষত ঢেকীয়া চেকীয়াকে আনি ভাজি মেলি দিওঁ, দালিটো থাকেই আৰু। শলাই-শলাই বনাই দিও, এদিন মচুৰ দালি বনালে এদিন মাটি দালি মচুৰ দালিবোৰ খাই- খাই ফালে বিখালী মানুহ।
অ' মচুৰ দালিটো বেছিকে নোখোৱাব, সেইটো বিষৰ কাৰণে বেয়া নহয়।
ঘৰতে তিতা কেৰেলা এজোপা হে হ'ল এইবাৰ, এনেই তেনেকে নহ'লেই।
এতিয়া কেলা লাগিছে নে?
তিতাকেৰেলা লাগি আছে অহ এটা দুটা খাই থাকিবলে হৈছে আৰু।
অহ'সৰকে বেচিব পৰাকে লগা নাই।
বেছিব পৰাকে লগা নাই।
অহ ', মইবোলো বেচিব পৰা কে লাগি পিছে যদি বোলো আধা কেজি মান আনি চিঙি থবলে কলোহেতেন নে। এ কাৰোবাক পালে বোলো দি পঠ খাবলৈ কলো হতেনা।
এ বেচিব পোৱা হোৱা নাই এটা দুট ঘৰতে খাবলৈ হৈছে। মই সেই যদি লাগে বা সহকে মই মানুহজন যদি সেইফালে যাই মানে মই দি গঠাবা বা নহ'বা খুৰাতে হ'লেও পঠাই দিব এদিন।
ঠিক আছে মই কম বাৰু অহ তুমি হেৰি হলে কবা মোক তেতিয়া মই খোৱ কৈ দিম লৈ আহিবগে।
অহ'মই ৰবা মানুহ জানো যদি যায় সেইফালে মই তেতিয়া দি পঠিয়াম। মই মানে তেনেকে যোৱা নহ হয় উহ।
অহ - অহ।
এতিয়া মানে সেই ল'ৰা ছোৱালীকেইটাকো মানুহজনে অনা নিয়া কৰে ঘৰত থাকিলে। নথকা দিনাখনো গাড়ীত। খায় আৰু
অহ ',
সেইটো কথা। বাৰু এতিয়া গৰু গাই বান্ধিব হল চাগে।
হৈছে- হৈছে গৰু বান্ধিবলৈ মানে গৰু বোকাত আছেগে আৰু অকনমান দেৰিকে আনিবই দাগিব।
অহ'মোৰো সেই ছাগলী দুজনী আছে যে।
অহ',
ছাগলী আনোগে মানে।
ঠিক আছে তেতিয়া হব দিয়া।
ঠিক আছে। অহ' এনে খবৰ খাতি এটা লৈ মেলি। থাকিব মাজে-মাজে।
অহ - অহ - অহ - অহ লৈ থাকিম দে।
উম, হব দিয়ক অহ।
অহ' ঠিক আছে।